হেল্ল'।
নমস্কাৰ, কি খবৰ আপোনাৰ?
অ' মোৰ খবৰ ভালেই। আপোনাৰ?
মোৰ খবৰ বহুত ভাল। কি কৰি আছে আপুনি?
মই এনেই অলপ গা গা চা ধুই কিনে শুই আছোঁ। আপুনি?
মই ৰাতিপুৱা উঠি কিনে, গা ধুই কিনে আকৌ ভাত বনালোঁ, ভাত চাত বনাই শুই আছোঁ ৰুমত।
আচ্ছা।
কিবা খালা?
খোৱা নাই, মোৰ মানে আজি অলপ উঠোতে দেৰি হ'ল, মানে দেৰি মানে আজি নহয় আ। মোৰ মানে এ, এইকেদিন দেৰি হৈয়ে আছে আমাৰ এঘাৰটা মান বাজি আছে উঠোতে উঠোতে, ত' উঠি কেনে এই গা পা ধুই কিনে খালি আহি কিনে শুইছোঁ, অলপ দেৰিকে খাম আৰু।
উম, ইমান দেৰিকে উঠিলে কেনেকে কি হ'ব। গোটেই ৰাতি কি গেম খেলি থাকা নে কি কৰা?
এ, গেম নেখেলো। ৰা টোপনি নালাগে কি কৰিম।
দিনত বেছিকে টোপনি মাৰিলি ৰাতি টোপনি কমকে লাগিব ন'। তুমি এদিন কাম কৰিবা এদিন ৰাতি দেৰিকে শুই ৰাতিপুৱা সোনকালে উঠিবা তাৰ পিছদিনা চাবা ৰাতিপুৱা ৰাতি তোমাৰ সোনকালে টোপনি লাগিব।
অ' সেইটো কৰিব লাগিব নহ'লে টোপনি চাৰ্কেলটো মানে বেয়া হৈ আছে।
মানে কেইদিন পিছত কলেজত যাব লাগিল কেনেকে কেনেকে যাবা?
অ', অ' তাকেই।
ঠিকে। আজি বহুত গৰম দিছে ন'?
উম, আজি গৰম দি আছে। কালি বেছিয়ে দিছিল, আজি অলপ কম কমে লাগি আছে কিন্তু। কিন্তু কিবা হয় আৰু দিনটো পৰি আছে।
উম, মানে কি হ'ল কালি সেই বতাহ নাছিলে আজি বতাহ চতাহ বৈ আছে কাৰণে আৰু ঠাণ্ডা লাগিছে।
অ' আজি বতাহ চতাহ দি আছে অ'।
উম, ঘৰৰ বাহিৰত ক'তো ফুৰিব গৈছিলা নে নাই আজি দিনটোত না নাই যোৱা?
আজি দিন নাই যোৱা, উঠিলোহে মাত্ৰ। আ, ভাত চাত খাওঁ চাও কি কৰোঁ নকৰোঁ। কালি গৈছিলোঁ, কালি এ, আজি মানে কি আজি এটা হেৰি আছে ৰ'ব কনচাৰ্ট আছে ত' তাৰে এ, তাৰে পাছৰ কাৰণে মই দাদাক দাদাক কালি গৈছিলোঁ। পাছ আনিবৰ কাৰণে। ত' আজি চাগে যাম পঞ্চায়ত চাব, কিবা হয় চাওঁ।
অ' কনচাৰ্টটো থাকে তোমাৰ খানাপাৰাত হয় তোমাৰ চান, চান বলিউডৰ চিংগাৰ, বলিউডৰ যিটো গায়ক তেখেতে আহিব। আৰু এইটো তোমাৰ আমাৰ জুবিন গাৰ্গৰ আ, শ্ৰদ্ধাঞ্জলিৰ কাৰণে সেই কৰা হৈছে। উম, মানে পতা হৈছে আৰু এইটো যিটো স্পনচাৰ যিজনে পইচা দিছে, যতোখিনি দিছে প্ৰাক নিউজৰ পৰা ফালৰ পৰা দিছে গোটেইখিনি।
তে গম গম পোৱানে নাই?
নাই নাই মই এতিয়া, এতিয়াহে গম পালোঁ। হা?
যাবা কোনে কোনে?
যাম আমাৰ মানে কি মইতো দাদাৰ লগত যাম আ, মানে কি আমাৰ গোটেই নেকি ভাইবোৰ ভাইবোৰে থাকিব আৰু তেনেকে যাম।
গোটেই ভাইবোৰেই।
উম' চাগন- ছয়জন মান থাকিব, এতিয়া কেনেকে বা যাওঁ এতিয়া দাদাহঁতেহে জানে।
উম' আৰুতো চাগে দেৰি হব অলপ।
অঁ' আকৌ মানে ৰাতি চাগে হব, ৰাতি চাগে হব।
যি গৰম বাপৰে এইটো গৰমত যাই কিনেটো ভাল ইমান ভালো নালাগে বহুত-
উম' অঁ' আপুনি আগে পিছে কনাৰট কনচাৰ্ট চাইছিলে নে নাই?
মই তোমাৰ কনচাত হলে চাওঁৱে। যেনেকুৱা তোমাৰ- আদিত সিঙৰ কনচাৰ্ট হানি সিঙৰ। আহ তোমাৰ আতিফ ইছলামৰ ত' বহুত আগত চাইছিলো এতিয়া চোৱা নাই। আৰু সেই তোমাৰ এই জুবিন নেট্ৰাল তোমাৰ পিছত- আৰমান মালিক আমল মালিক বহুত কেইটা চাইচো তোমাৰ চিৰিয়া ঘোষাল। ত' তুমি কি তুমি এতিয়া ফাষ্ট হব নেকি তোমাৰ?
নাই মই ফাৰ্ষ্ট চাইছিলো জাবেদালি।
অঁ জাবেদ আলি জাবেদ আলি চাইছো মই এইটো তোমাৰ- ৰয়েল গুগলত আহিছো চাগে ন। উম' যাবেদ আলি পাছত- পাছৰ খনত ধেই হৈছিল মানে চাউণ্ডৰ যিটো মিউজিকটো আছিল সেই- টো কম কমকেই আছিলে মানে অলপ।
চাউণ্ড চিচটেমটো বেয়া আছে মানে কি তাৰ- এ চিংগাৰজনৰ ভকেলটো ভালকে শুনাই পোৱা নাই ফাছত লাহে লাহে আহিছিল।
উম' তাতে যদি এইটো চাউণ্ডটো হয় কমকে আহিছিল বহুত তোমাৰ। আৰু কি আৰু কৰবাত গৈছিলা চাবৰ কাৰণে।
আৰু কনচাৰ্টটো চোৱা নাই কিন্তু, - এ এবাৰ গীতানগৰত আমাৰ পাপন নাইছিলে পাপা হেৰি- চাগে দুই হাজাৰ তেইছ তেইছ মানত চাগে এগিজানাবাৰ আইচ- ছিল বিহুৰ সময়ত তেতিয়া তেতিয়া চাব গৈছিলো মানে ধৰক পুৰা কনচাৰ্ট টাইপে- আছিল মানে তেনেকুৱা।
কোনটো কোনে আহিছিল?
পাপন দা পাপন দা।
অঁ, পাপন দা বহুত ভাল ছিংগাৰ হয়, জুবিন আৰু পাপনৰ অসমৰাগী হয় ইয়াতে সিহঁতে ভাল গান গায়।
তেওঁ আহিছিল পুৰা ভাল লাগিছিল চবেই একেবাৰে ইমান বৰষুণ দিছিল তথাপি মানুহ কমা নাছিল। বহুত জোৰে বৰষুণ দিছিল তাত তেখেতে অলপ দেৰিকে উঠিছিল কাৰণ বৰষুণ দি আছিল ন। ত' শ্ব'টো খতম হওঁতে হওঁতে এটা এ দুটামান বাজি গৈছিল।
উম' কিন্তু আ- তেখেতৰ গান বিলাক চাই ভাল লাগে বহুত মানে আমাৰ অসমীয়া গান হয় নহয় কিন্তু আজিতো আহিব- চান তেখেতে বেছি টাইম গান নাগায় তেখতে সাতটাৰ পৰা চাগে দুই ঘণ্টা বা একঘণ্টা গান গাব- আকৌ আমাৰ জুবিন দাৰ যিটো মৃত্যুবৰণ কৰিছে দেখাত- তৰ তেখেত মানে উস্থিত গান বিলাকে গাবহি জানে।
অ অ, মানে আৰত ট্ৰিবিউট কৰিব।
এইবোধ কৰিব অঁহ উৎ উৎকৰ্ষতো কৰিব মানে, ভাল লাগিব। লৈ কিনে তাতে, তুমি ভাবিলোৱা য'ত - বৰুষণ দি কেনেকৈ হব তাতে আই কিনে? এবাৰ ভাবা।
ভাবি আছো যদি আৰু বৰষণ দিয়ে তেনেহ'লেচোন- বেয়া হৈ যাব, বোকা, বোকা যদি হৈ যায় আৰু
বোকাতটো হৈছে থাকে ৰাতি আ, কালি ৰাতিটো বৰষুণ দিছিল অলপ আ, ৰাতি বৰ শুন দিছে নাই গম পোৱা নাই মই, অ', জোতা চোতা চব বেয়া হৈ যাব।
এই আমি যে গৈছিলো, যে জাৰৰ কালি চাবৰ কাৰণে তাতেও এ, তাতে যাওঁতেও বৰষুণ দিছিল বোকা বোকা হৈ আছিল।
তাতে বোকা হৈছিল ন, বহুত।
উম। মানে ভিতৰত চাইডত, আমি মানে এ, এনেই পাচ লৈ কেনে আমি মানে এ মানে পাৰ হৈ, পাৰ হৈ, মানে ভিতৰত গৈছো ন অ', ত' এ, মেকি এটা পাৰ, পাৰ হোৱাৰ পিছত চঞ্জী মানে বহুত বোকা আৰু মাজত, তাতে মানুহ চানুহ নাই।
বৰষুণ দিলে প্ৰবলেম, বৰষুণ নিদিলে বহুত প্ৰবলেম নাই আৰু মানে কি হয় ন, ওপৰত কোন চাল, চাল একো নাই ওপৰতে মানে ডাইৰেক্ট বৰষুণৰ পানী আমাৰ গাত লাগিব, বোকা চোকা লাগি কেনে একেবাৰে বেয়া হৈ যাব, গোটেই কনচাৰ্ট খনে বেয়া হৈ যাব, আৰু আমা উম, আৰু গুৱাহাটী খনু জানাই অলপ বৰষুণ দিলে, গোটেই গুৱাহাটীখন এনেকুৱা ডুবি যায়
অ', বানপানী হৈ যায় একেবাৰে। গুৱাহাটী মানে মেইন চিটি খনে বানপানী হৈ যায় আৰু কি হ'ব
চানমাৰী তোমাৰ ইফালে লাচিত নগৰ এইফালে তোমাৰ উলুবাৰী, এইফাল তোমাৰ এইয়া হয়, এইফালে তোমাৰ লাকত' লাখত'কিয়াতো হয় অলপ আৰু তোমাৰ সিফালে সেই এ, লখৰাটো পানী হয়, গোটেই গুৱাহাটীখন ডুবি যায় কিয়নো, তোমাৰ মেঘালয় শ্বিলংৰ পৰা, যিবিলাক নিজৰ পানী আহে ন গোটেই গুৱাহাটীৰ, গুৱাহাটী হৈ যায় কাৰণে, গোটেই গুৱাহাটীখন ডুবি যায়, এনেকুৱা কষ্ট হয় মানে বহুত আৰু, আহোঁতে যাওঁতে বহুত কষ্ট হৈ যায়, বান পানী সময়ত। তুমি কেতিয়াবা আহা বানপানীৰ সময়ত তেনেকুৱা পানীত, পানীত হেই হৈছিলে নেকি, মানে প্ৰব্লেমত উম, ফচি আছিলা নি
মই, মই পৰিছোঁ প্ৰব্লেম নহয়, মানে কি আইটিয়া আমিতো অলপ, এ হেৰি মানে আমি ফূৰ্তি মানুহ মানে তেনেকোৱা নহয় ন পানী দেখা পোৱ পানী কেতিয়াও দেখা পোৱা নাই, কাৰণ গুৱাহাটিত থাকো ত' এ, যেতিয়া এ, বানপানী মানে হেৰি হৈছিল, আমি ক্লাছ নাইনত থাকোত তে মই অ', মই অ', মোৰ অ', মোৰ কাজিন এজন ত' আৰু বহুত লল, মানে দুটামান লগৰ ল'ৰা আছিল, ত' আমি হেৰি যেতিয়া টিওছন গৈছিলো, বহুত মানে জোৰে বৰষুণ দিছিল তাৰপিছত যেতিয়া ওলাই আহো চাওঁতে গোটেই তিনিআলি, মানে কিমান পানী জানে এ, ধৰক এ, হেৰিলৈকে কমৰলৈকে পানী, ইমান পানী উঠি গৈছে
ঘৰত কেনেকে আহিলা কাপোৰ চাপুৰ গোটে ভিজাই কিনে ন
অ', ভিজাই কিনে, মানে মানে চাওক, মানে প্ৰথম, প্ৰথম দেখা পাইছো ইমান পানী। আগতে কেতিয়াও পানী নমা নাছিলো, ত' এ, যিয়ে নহওক বোকাৰ পানী আছে যদিও, মানে কি ভিজি আহিছো, মানে নালাৰ পানী আছিল পোনে নাই, উম, লেতেৰা নালাৰ পৰা হেৰী উটি আহিছে ন
একটোতো আমাৰ গুৱাহাটী যিটো আ, ৱা গুৱাহাটী ডেভলপমেণ্ট যিটো কৰ্পৰেচন আছে সিহতে চাব লাগে গুৱাহাটীখন মানে এনেকুৱা ডুবি যায় আছে দিনে দিনে দিনে
অ', মানে অলপ বৰষুণ দিলেই ডুবি যায়
তোমাৰ চিটি কৰ্পৰেচনৰ যদি ভালকে গটেই নলাবিলাক ভালকে চাফ চিকুণ কৰি দিয়ে আ যাতাজাৰ সুবিধা কৰি দিয়ে ন। তেতিয়া হলে পানী সোনকালে বাগৰি যাব, আৰু ইমান পলম নহয় কিন্তু এইটো নকৰে ন কিমান
নকৰে
পেলাব, প্লাষ্টিকৰ বটল পেলাব যাৰ ফলত
অ' আৰু ভৰলো নদীতো দেখি চাগে যাই থাকে ভৰল নদীতো, গোটেই জাবৰে জাবৰ।
অ', তুমি কেতিয়াবা যাই চাবা ভৰলো পিনে যাবা, চাবা তাতে এনেকুৱা বেয়া গন্ধৰ পানী ওলাই ব পৰি আছে ন, গোটেই ব্ৰহ্মপুত্ৰ নদীখন বেয়া কৰি আছে
উম পদবেত কৰি আছে পুৰা।
এ ইয়াৰ ফলত চোৱা। কিমান মানুহৰ বেমাৰ আজাৰ মানুহ মানুহে ভাল পানী খাবলৈ নাপায়। পৰিষ্কাৰ মানে খাবলৈ ন নাপায় সেইটোৱে আৰু বেমাৰৰ ধৰ বহুত ভলত মানুহ হয়।
এতিয়া আমি যে পানী খাইছো সেইবোৰ ত' ব্ৰহ্মপুত্ৰৰ পৰা আহে ন?
আমি যে পানী খাওঁ বিলাক এই ব্ৰহ্মপুত্ৰৰ পৰা। ডিচক্লুচন কৰে মানে ব্ৰহ্মপুত্ৰৰ পৰা উঠ কিছুমান পানী উঠাই কিছুমান উঠাই আকৌ। বৰিংৰ পৰা উঠাই কিনে চব পানীয়ে ডাইৰেক্ট পঠাই ঠাই ঠাই পঠাইছে। এতিয়া বুজিলোৱা আহ ব্ৰহ্মপুত্ৰৰ পৰা পানী আহিব লাগিলে মানে গুৱাহাটীত বহুত সময় লাগিব।
উম।
তোমাৰ আহ সেইবোৰ যাব লাগে তেতিয়া কি কৰিব এতে এখন বৰিং লগাব।
অ'।
বৰিং বৰিঙৰ পৰা পানী চাপৰ্ট কৰিব তাৰ পৰা আনিব, গম পালা কি কলোঁ মই
আচ্ছা, মানে পুৰা ফিল্টাৰ কৰি কেনে হেৰি কৰে
উম', তুমি নাৰেংগী পিনে গৈছা নে নাই?
হা
নাৰেংগী ফালে গৈছ নাৰেংগী ন ত চাবা তাতে পাই পাইপ আছে ব্ৰহ্মপুত্ৰ লোৱা হোৱা পানী।
অ' অহ। আৰু চাগে হেৰিতো আছে এয়া এয়া ব্ৰহ্মপুত্ৰ পাৰত মানে পাৰৰচতে পাণবজাৰ ফালে যাতে যে
উম দুফালৰ পৰা আছে সিফালৰ পৰা এখন আছে এফালৰ পৰা আমাৰ পাণবজাৰ পৰা এফালে আছে। তুমি যাতে এবাৰ মই চালো যিটো বন্ধত আছিল। উম সেইটো ফুটা সেইকাৰণে পানী পৰি আছিল কেতিয়াবা চাবা গুৱাহাটী খনত সেই পানীৰ পাইপ ফটো সেইকাৰণে এনেকুৱা ব্ৰাষ্ট হয় বহুত মানুহৰ ঘৰ বাৰিও পুটি যায় কেতিয়াবা।
এবাৰ হৈছিল চানমাৰিত হৈছিল আমাৰ পাহাৰৰ পৰা দেখা পাই আছিল। মানে ইমান ওপৰলৈ উঠি গৈছিল তাতে আমি চাব গৈছিলো নহ বহুত ওপৰত উঠি গৈছিল। মানে ফাটি কিনে ওপৰলে উঠি যাব পাৰে।
এইটোৱে।
গুৱাহাটী খনত নেকি গুৱাহাটী খনত আগতে অ' সৰু সৰু ঠাইত পানীৰ বহুত প্ৰব্লেম আছিলে কিন্তু এতিয়া প্ৰব্লেম নোহোৱা হৈছে। গুৱাহাটী এ ম ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে মানে।
অ' সেইকাৰণে আজিকালি বেছি পানী বানপানী যায় পানীতে।
উম কি কৰিব আৰু উপায় নাই দিয়া।
উম, অ', দিয়া গোতে।